অ
অ কোৱা?
শুনা পাইছা।
শুনি আছানে?
গৈছা নে নাই
নাই নাই আজিলৈকে যোৱা নাই।
তেতিয়া কোনো নাহে আ তৌ চাগে পুৰুহিতে নেকি? মোক কৈছে আৰু যে তুমি কামাখ্যাত কিয় নোযোৱা? কিয় তোমালোকে পুজা পাতল নকৰা? মই বোলো চাওক মই জানো আপোনালোকে পূজা পাতল কৰে বা হে কৰে। কিন্তু আমি হলো কোচ ৰাজবংশী মানুহ ন? এইটো এটা প্ৰবাদ আগৰ পৰাই আছে। বুৰঞ্জী বা ইতিহাসত সেইটো পঢ়িবলৈ পোৱাই যায়। আমি ধৰা ছিক্স ছেভেন মানত থাকোতেই এইটো কৰ'বাত পঢ়িছিলো হয় নে? যেতিয়া নৰনাৰায়ণক দিয়া অভিশাপটোৰ কথা। গতিকে সেইটো কাৰণেই যোৱা নাযায় হয়তো, বহুতে সেইটো কথা পাহৰি যায় বা সেইটো মানে সঁচা বুলি নাভাবে। সেইকাৰণে চাগে হয়তো মনত টো নাৰাখে। কিন্তু আমিতো মানে হেনোকুৱা হে তেওঁলোকৰে হেৰি হয় যে স মানিবতো লাগিবই।
উম এতিয়াও মানা ন?
অ
এতিয়াও মানা যায়। সেইটো কথা
মনাৰ কথাটোৰ মনায়ে হয় বাৰু।
সেইটোৱে আৰু মানে কি হয় জানা? কিছু এতিয়া আমাৰ আমাৰ জেনেৰেশ্যনটো ধৰা লাহে লাহে নামানা আধা আধি হৈ আহি আছে। কিন্তু আম এতিয়া মা দেউতাহঁতে তেওঁলোকে সেইটো বিশ্বাস আগৰ পৰাই কৰি আহিছে। যদি আমি কিবা সেনেকুৱা এটা ভুল মানে ভুল বুলিু নকওঁ, মন্দিৰত যোৱাটো বাৰু ভুল নহয়। নৰনায়ণে কামটো কৰিছিল সেইকাৰণে অভিভাৱতটো তাৰ আছিলে। কিন্তু তেতিয়া টাইমত এনেকুৱা আছে ন'? যোনে এবাৰ যি কয় আৰু সেইটোয়ে হৈ যায়। ত' এ তেখেতে দিয়া অভিহাৱটো হয়তটো গোটেই বংশ ত কাৰণে থাকি গ'ল বুলি চবৰে এটা মনৰ ভাব বাট আমি যদি এতিয়া যাওঁ আমি পাৰিম। কিন্তু মাহতে মানে আমি গৈ কিনে যদি ধৰা নহওক একো নহলেতো ঠিকে। যদি কিবাও মানে কাট চিটো তটো কিবা প্ৰব্লেম হয়। তেতিয়া মানে তেওঁলোকৰ মনত এইটোয়ে খুন্দিয়াব যে, তহঁতে গৈছ যিহেতু আমাৰ যোৱা মানা আছে তাৰ পাছতো গৈছ সেইকাৰণেই হৈছে।
উম,
বুজিছা। এতিয়া চাবা অ', ক'ব গলে ধৰা মই কোচ ৰাজবংশী মানুহ কিন্তু মই যালে বিয়া হম তেওঁ কুচ ৰাজবংশী নহয়। কিন্তু মই বিয়াৰ পিছত হেনো যাব পাৰিম কামাখ্যা। তেওঁলোকৰ নিয়ম মতেতো মই যাবই লাগিব। কিন্তু তুমি ভাবা মই বিয়াহে হৈছো। মোৰ টো উম, জন্মৰ পৰা ব্লাডটোতো যিটো আছে মোৰ সেইটোয়ে ব্লাড আছে মোৰ। ব্লাড চে্জ হোৱা নাই নে, মোৰ হাত ভৰিয়ে চেঞ্জ হব কিবা। মই বিয়াহে হম মানুহজনী। তাকেটো বেলেগত যাব। মানে ধৰণৰ আছে। ইয়াত এতিয়া বিয়া হোৱাৰ পিছত হয়তো থাকিম তাত। সেনেকুৱা হ'ব কিন্তু
হম। তাকে হে। কথাবিলাক সকলোৱে মানে আমি ভবা ধৰণেই নাভাবে যে। হেল্ল'?
অ', শুনিছো কোৱা।
তোমাৰ মাজে মাজে মাতটো নোহোৱা হয়।
অ', কিয় বা?
অঁ', কিবা চাৰ্ভাৰ প্ৰব্লেম নাইবা ইণ্টাৰনেটৰ কিবা প্ৰব্লেম হ'ব পাৰে। উম,।
আচ্ছা অ', এখেতৰ লিমিট টো ক্ৰচ হল সেইবাবে মানে অফ হয় একে মোৰ দৰে হৈছে। তোমাৰ হোৱা নাই ন'?
উম, নাই হোৱা নাই হোৱা।
মোৰো চাগে।
এইখিনি পিছত পাতিম পিছত মেছেজত পাতিম সেয়া কথা।
অ', সেইটো অ', অ'
উম,
নহয় মই এই মাত্ৰ মানে মেছেজ চালো সেইকাৰণে।
অ অ ময়ো চাইছো বাৰু তেওঁ দিয়া
হয়ত মানে এই টিউচনৰ হা পেৰেন্টচ বোলেও ধৰা দি থাকে ন আজি যাম নে নাই তাৰ পাছত তেওঁলোকে আচলতে এবাৰ এবাৰ কনফাৰ্ম কৰি লয় নহলে মই নগলে আৰু তেতিয়া বেলেগ টিউচন বা ক'ৰবাত যাই হয়তো তেওঁলোকৰ এতিয়া মানে জুলাইত মই সেইকাৰণে ভাবিছোঁ, জুলাই ফাৰ্ষ্ট দুটা উইক মানতে তাহাঁতেক কন্টিনাচলি কৰাম ৰাতিপুৱাৰ পৰা গধূলি লৈকে তাৰ পাছত আৰু ধৰা তেতিয়া মানে মোৰ হা পোন্ধৰ দিন মান মই নিজেও ৰেষ্ট পাম আৰু জুলাই মই ভেজ পুৰিব গলে মই ডিচেম্বৰত অলপমান ৰেষ্ট ল'ব পাৰি যেতিয়া সিহঁতৰ ধৰা উইণ্টাৰ ব্ৰেক চলে তেতিয়াও মই সেনেকুৱা কৰো আৰু জুলাইত আৰু একদম এ আহ এনেৱেলএকজাম শেষ হোৱাৰ পিছত
উম
তেতিয়াও পাৰোঁ।
তাকে সেইকেইদিনতে ৰেষ্ট পোৱা যায় আৰু অলপ।
অ সেইখদিলেই ক'ৰবাত যোৱা মেলা সেইবোৰে কওক বাকী ধৰা কম পূজাতো পোৱা যায় দিয়া পূজাতো মানে ধৰক পূজা কেইদিন পঢ়িব নোখোজে ন উম বিহুত মানে কি হয় যিকেইটাত ধৰা নন এক্সেছ মাৰুৱাৰী যিকেইটা আছে তেওঁলোকৰো বিহু নাই ত তেওঁলোকে টিউচন লয় মানে পঢ়ায় আৰু পঢ়া হয় আৰু কিন্তু যিকেইটা ধৰা আমাৰ অসমীয়া মানে মাৰোৱাৰী বোৰৰ আকৌ পূজা আছে হেল্ল তাহাতে দূৰ্গা পূজাটো মানে সেইকাৰণে মানে তেতিয়া মোৰ দুৰ্গা পূজাৰ টাইমত মানে ৰেষ্ট হয় আৰু বিহুৰ টাইমত এইকাৰণে নহয় ধৰা এত তেতিয়া স্কুল যাষ্ট খোলেহে
উম
কিছুমানৰতো মেক্সিমামৰ বহুত বিহুৰ বন্ধৰ পিছত খোলে
অহ তাকে
সেনেকোৱা
বিহু বন্ধৰ পিছত খোলে ন আগতে আমাৰটোয়ে ভাল আছিল দিয়া ন আমি ডিচেম্বৰত এমাহ গৰমৰ বন্ধ পাইছিলো
ঠাণ্ডাৰ বন্ধ জুলাইত গৰমৰ বন্ধ জুলাইত গৰমৰ বন্ধ উম আমাৰ হেৰি যে চিছটেম যেনেকে চলি থাকে তেনেকে চলি থাকিবলৈ দিব লাগে ন
সেইটোৱে চাগে আকৌ সেইটোৱে কৰিব নেকি চেবাৰ
লাহে লাহে গৈ আছে লাহে লাহে মিলাবলে গৈ আছে মানে কৰোণাই অলপ খেলি মেলি কৰি দিলে ন
উম
সিঁহতি মানে মিলাব পৰা নাই হয়তো
উম
মানে কি জানা মিলাবলে গ'লে মানে কোনোবা এটা নহয় কোনোবা এটা বেষ্টে মানে বহু কম্প্ৰমাইজ কৰিব লাগিব
মিলাবলে হলে কি হ'ব জানা উম হয় হয় সেইটো বছৰৰ কৰ্চ আধা কমাই দিব লাগিব। ধৰা যদি ডিচেম্ব নৱেম্বৰতে মানে পাতিব বিচাৰে আৰু
কিন্তু মানে ভাল নালাগে ন' এপ্ৰিলৰ পৰা ছিজনটো আৰম্ভ হলে
অ' মই আগতেও ভাল পোৱা নাছিলো।
জানুৱাৰী মানে ফাৰ্ষ্ট উইক মান জানুৱাৰী অ
ঠাণ্ডাৰ বন্ধতো পায় নতুনকে আকৌ স্কুলত যাম আৰু
আৰু মানে জানুৱাৰীটোৱে নতুন ষ্টাৰ্ট কৰে মানুহে। মানে জানুৱাৰীতো নতুন বছৰ হিচাপত ধৰা হয় আৰু নতুন বছৰত নতুন ক্লাছত যাবলৈও ভাল লাগে
অ সেইটোৱে
অ এতিয়া মোৰ এইটো চাৰ্কেল ভাল লগা নাই মানে এপ্ৰিলৰ পৰা
উম মোৰো ভাল লগা নাই আৰু এইটোত যে সিহঁত তৰ মানে হেডডেক বেছি হৈছে জানা সিহঁতৰ মানে মাজত বন্ধ বোৰ সোমাই যোৱাৰ পিছত সিহঁতৰ পঢ়াৰ মানে এনে এনেকোৱা হৈ গৈছে প্ৰেচাৰ পৰি যায় এনুৱেললৈকে হাফৱেলিলৈকে হাফৱেলিটো ইমান এনুৱেলত বহুত প্ৰেচাৰ পৰে সিহঁতৰ ওপৰত কাৰন ঠাণ্ডাৰ বন্ধ বুলি সিহঁতক কিমান কিছুমান দিন দিবই লগা হৈ যায় আকৌ মাঘৰ বিহুৰ বন্ধ থাকে সেইফালে জানুৱাৰীত উম আৰু সিহঁতৰ মানে এনেকুৱা থাকে বিহুৰ পিছতে মাঘ বিহুৰ পিছতে মানে পৰীক্ষাই ষ্টাৰ্ট হোৱা টাইপ ফেব্ৰুৱাৰীতো কিছুমানৰ পা ধৰি যায় ন' মাৰ্চ ছমাহটো বন্ধ দি দিয়ে। কিন্তু চি বি এছ চি বোৰৰ ভাল সিহঁতৰ ধৰা এতিয়া কে ভি চে ভিবোৰৰ এতিয়া গৰমৰ বন্ধ খুলিল সিহঁতৰ। ডেৰমাহ মান দি কিনে দিয়েও ডেৰমাহ। খুলিলে এতিয়া ক্লাছ হ'ব তাহতৰ। তাহাতবোৰৰো ভালেই মানে সিহঁতৰ লগত মিলাব যোৱাত কে আমাৰ নিজৰটোৱে ঠিকে আছিল বুলি মই ভাবোঁ আৰু দেই।
অ', সেইটোও হয়।
তাহাঁতৰ লগত ইমানকে মানে হেৰি নহয়গে আমাৰ খাপ নাখায়গে।
মই মিলাটোও নিবিচাৰো এ বাৰু।
অহ।
মোৰ চি বি এছ ইৰ ফালৰ মই ইমান মানুহ নহয় মোৰ মানে চি বি এ ই টো ইমান বেছি পচন্দ নহয়।
মোৰো নদানা এতিয়া গম পাইছোঁ মই যেতিয়া ধৰা স্কুলখনত কৰিলো মই চি বি এছ চি আছিল স্কুলখন।
অ'।
প ন আমি-আমি যেতিয়া খু ত ধৰা আমাৰ উম'। এটা বা দুটা ভুল গ'লে আমাৰ মাস্কটো কাটে থৈ দিয়ে যিমানেই তোমাৰ শুদ্ধ নহওক লাষ্টৰ অমুক বোলা হয় বুলি লিখাটোৱে লাগিলে শুদ্ধ হওঁক কিন্তু বাকী খিনি ধৰা দুটা ৱৰ্ড ভুল হৈ আছে এনচাৰটো আমাক কাটি দিয়ে জিৰ' দিয়ে ন' চি বি এছ চিত কি কয় জানা? দুটা ভুল গৈছে তুমি পইন্ট ফাইভ কাটা বাকী খিনি কি লিখি লিখিছে ন কষ্ট কৰি তুমি কিয় মাৰ্কছ কাটা
অ'।